অ' আছো ভালে আছো তোমাৰ,
অ' আছো দিয়া কি কৰি আছিলা?
এ বা বাহিৰত এনে বহি আছিলো ভিতৰত বৰ গৰম যে, এ বাহিৰ বাহিৰত অলপমান ঠাণ্ডা বতাহ দি আছে সেইকাৰণে বহিলো
অ' হয় নেকি, বাকী ঘৰত অ হল দিয়া হ'ল দিয়া তোমাৰ আজি হ'লনে নাই ভাত খোৱা।
অ' হৈছে হৈছে খাই বৈ বাহিৰত বহি আছো এ বে ভিতৰত বৰ গৰম দিছে। আছে যে সেইকাৰণে আজি মই আহ-লেমন ৰাইচ উইথ এৰ-তোমাৰ এৰ এৰ চিকেনৰ এটা ডিছ আছে। আ মোগলাই চিকেন বুলি ক কৈহে সেইটো বনাইছিলোঁ।
অ' হয় নেকি! কি বৰ ধুনীয়া খানা খাইছাচোন। সেইকাৰণে গৰম লাগিছে তোমাৰ
সেইকাৰণে চাগে সেইকাৰণে
উম হম, হম কেনেকে বনালানো লেমন ৰাইচটো?
লেমন ৰাইচটো চিম্পল আছে তোমাৰ যেনেকে আমি ধৰা পোলাও বনাও ন'।
হয়।
সেই সেনেকে বনোৱা হয় খালি তোমাৰ আ্ পোলাওত একেলগে বহাই দিয়া হয়টো চাউল খিনি এ কিন্তু তোমা তোমাৰ লেমন ৰাইচত তোমাৰ চাউল খিনি আ প্ৰথমতে তোমাৰ ধুইখিন ধুই অলপ অলপ সময় তিয়াই থলা। পানীত তাৰপিছত সেই চাউলখিনি তুমি আহ্ বইল কৰিব লাগিব। মানে তোমাৰ সেই হাফ বইল কৰি ল'ব লাগিব। হয়, হয় মানে মুকলি পাত্ৰ এটাত থৈ কেনে সেইটো তোমাৰ ছেভেণ্টি পাৰ্চেণ্ট মান তোমাৰ যেতিয়া বইল হৈ যাব সেই তাৰ পৰা উঠাই কিনে বেলেগ এটা চৰিয়াখনত ঢালি থব লাগিব পানীটো আহ পুৰা শুকা
শুকুৱাকে মানে বস্তুতটো পুৰা একদম তোমাৰ শু শুকান হৈ যাব লাগিব
হয় হয় অ এটা এটা এটা হয় হয় এটা এটা যেতিয়া ভাত, যাব ন তেতিয়া তাৰ পিছত, আৰু তোমাৰ সেই তেলত জলকীয়া আ তোমাৰ আৰু এই নৰসিংহ পাত নেমু টেঙা ৰঙা জলকী য়া কেঁচা জলকীয়া য়া পিয়াজ আৰু জিৰা জিৰা গোটা জিৰা দে! গুড়িতো নহয় গোটা জিৰা জিৰা সেবিলাকে কেলেই অলপ সময় এই তেল তেলত ফ্ৰাই কৰিলে তাৰপিছত সেই ভাত। খিনি যে হৈছিল চেভেন্টি পাৰচেট বইল হোৱা ভাত। খেনে সেইখিনি তুমি দিলা আৰু নেমু টেঙা ৰস। খিনি তুমি এটা বাতিত উলিয়াই ৰাখিলা যেতিয়া হ'ব আৰু চেভেন মানে ভাত যেতিয়া নাইনটি ফাইভ পাৰ্চেন্নত মান হৈ যাব। খাব পৰা হৈ যাব ভাত খিনিত তেতিয়া তুমি সেই নেমুটেঙা খিনি ঢালি দিব লাগিব।
হয়।
নেমু টেঙাটো ঢালি কিনে বছ অলপ সময় লাৰি দে তাৰপছত উঠাই দিয়া হৈ গ'ল
নেমু টেঙা ঢালি মানে তোমাৰ নেমু টেঙাটো এতিয়া কেনেকুৱা কি হিচাপত দিম ধৰা আমি চাউল অহ তোমাৰ অহ এক কেজি দিছো ত' নেমু টেঙাও আমি। উৱা
নাই নালাগে নালাগে তোমাৰ যদি। এ এক কিলোৰ যদি চাউল তুমি লেমন ৰাইচ বনোৱা তেনেহলে তোমাৰ আহ সেই চল্লিশৰ পৰা পঞ্চাশ এম এল নেমু টেঙাৰ ৰস হলে হৈ যাব। অ।
আত্ছা মানে বেছি নহয় তোমাৰ ধৰা তিনটা চাৰিটা।
তিনিটা অ যদি ভাল অ ভাল ৰস ওলোৱা নেমু থাকে তেনেহ'লে। দুটা দিয়ে হৈ যায় মই আজি এটাই দিছিলো।
অ এতিয়াতো গৰমৰ দিন ন এতিয়া তোমাৰ নেমুটেঙা ৰস থাকে বাৰু হো হো।
এতিয়া যিমান টেঙা খাব পাৰা তোমাৰ ওপৰত কথা যদি বেছি তিকো তেয়া তুমি খোৱা তেনেহলে তুমি। মানে অলপমান পৰিমাণ টো বঢ়াই দিব পাৰা বাকী নহলে সিমান টেঙাৰ প্ৰয়োজন নাই হয় হয় হয় হয় হয় হয় তুমি যেনেকে আমি নিমখ আমাৰ নিজৰ সাদ অনুযায়ী আমি। দেওঁ ন। এনেকে তুমি দিব পাৰা হয় হয় আৰু বিশেষকে। হয় লেমন ৰাইচটো তোমাৰ হয় হয় ভজা হলে যেতিয়া তোমাৰ নাইন নাইন্টি পাৰ্চেন্ট ভাতখিনি হৈ যাব ন তাৰপিছত তুমি যেতিয়া উল মানে বন্ধ কৰিবা গেছটো তাৰ দিব লাগে নহলে নেমুৰ ৰস মানে ৰসখিনি সেই শুকাই যায় নহয় কেৰাহিত পাছত নোহোৱা হৈ যায়।
হয় হয়।
অ' সেনেকে বেছি বা টান একো নহয় অলপ সময় লাগে আৰু সেই,
মানে টান কাম নহয় কিন্তু তোমাৰ সেয়াই আৰু কত, টো নিজৰ ওপৰত কন্ট্ৰলটোও কৰিব লাগিব কাৰণ নেমু যদি উম পৰিমাণটো বেছি হয় তেনেহলে বহুত টেঙা হৈ যাব। ত' নেমুটো এনেনেকে চাই- চিতি দিব লাগিব আৰু ন।
তোমাৰ পৰিমাণটো গম পালেই হল আৰু তুমি প্ৰথমবাৰৰ বনালে তুমি পৰিমাণটো তই কিয় গম নোপোৱা যেনেকে মই প্ৰথমবাৰ বিৰিয়ানী যেতিয়া বনাইছিলো মানে ধৰ। এয়া মোৰ অঅ। নিমিলিল। তু কেলকুলেচনটো নিমিলিলে। ‌ তলৰখিনি কি হ'ল। প্ৰথমদিনা বনোৱাখিনি। এ গোটেই জ্বলি গ'ল।
অহ। গোটেই জ্বলি গৈছে কেনেকে প্ৰিপাৰেচন কৰিছিলা?
প্ৰেপ্রাৰেচনটো ভালেই হৈছিলে ইউটিউবত চাই চাই কৰিছিলোঁ কিন্তু তোমাৰ কি হ'ল যেতিয়া মানে গোটেই হোৱাৰ পিছত আমি ভাতটো দিওঁ নহয় মানে। ধৰা চৌকা বা আমি খৰিত খৰিৰ চৌকা বা গেছৰ চৌকাতে আমি বহাই দিওঁ। উম। সেইটো বহাব নালাগে। কিবা এটা পাত্ৰত পানী গৰম কৰি লৈ সেই গৰম পানীৰ ওপৰত হে এই বাচনটো দিব লাগে। তেতিয়া ডাইৰেক্ট মানে তোমাৰ হিটটো, হয় হয় সেনেকুৱা ধৰণৰ ভাৱ মা হয়। হয় হয় টো সেনেকে তোমাৰ যিমান। দেৰি ৰৈ তাতে যদি তোমাৰ আধা ঘন্টা ঠাইত যদি দুঘণ্টাও থাকি যায়, তেতিয়াহ'লে তোমাৰ নজ্বলে। কিন্তু ভাপেটো নজ্বলাই নহ। ডাইৰেক্ট যেতিয়া। কেতিয়াবা গৰমটো পৰে। চৌকাৰ গৰম। যেতিয়া ডাইৰেক্ট। যেতিয়া পৰে তেতিয়াহে তোমাৰ জ্বলি যায় এনে ভাপত তুমি দুঘণ্টা। তিনিঘণ্টালৈকে থৈ দিয়া একো নহয়।
অ' তেনেহ'লে ভালেই। উম সেনেকেটোয়ে মানে প্ৰথমতে বিৰিয়ানীত তুমি মাংসটো আৰু চাউলটো। ধৰা যেতিয়া আমি বইল কৰোঁ তেতিয়া তুমি তাতে গৰমমছলা যেনেকে লং, ইলাচী, ডালচেনি। চেনি এইবোৰ তুমি দি। কিনে বইল কৰি লোৱা। বিৰিয়ানীটো চেইম মানে অ
একে এক একে হয় খালি তোমাৰ আ আহ বিৰিয়ানীত অলপমান বেছি আহ তোমাৰ বস্তুবোৰ লাগেতো বিৰিয়ানীত তোমাৰ দৈ লাগিল, নেমু টেঙা ৰস লাগিল, ঘি লাগিল। আ এতিয়া তোমাৰ যদি ভালদৰে বুলি ভাবা তেনেহ'লে বহুত বস্তু লাগে। পিয়াঁজ লাগিল ভালেখিনি।
ওপৰত যে পিয়াজঁটো যে দহাই কিনে দিয়ে সেইটো এক্সট্ৰাকে
সেইটো অ সেইটো আগতীয়াকে ভাজি কেনে তুমি থব লাগিব।
ধৰা এক কেজি বা এক কেজি চাউলৰ ধৰা আমি ধৰাত চাৰিজন মানুহ। এক কেজি চাউলৰ যদি বিৰিয়ানী বনাও। তেনেহলে মাংস কিমান মান লাগিব? অ'।
তোমাৰ এতিয়া মাংসটো যদি ডাঙৰ পিচ কৰা দুটা দুটা পিচকে যদি খাব পৰা কে কৰা তেতিয়াহলে তোমাৰ এক দেৰ কিলো মাংস হ'লেই হৈ যায়। ডাঙৰ পিচ কৰিলে আৰু সৰু যদি পিছ কৰে তেনেহ'লে কি'লতে হৈ যাব। আৰু সৰু পিছ এক এয়া আচলতে সৰু পিচটো ন বিৰিয়ানীত নকৰে আচলতে
হয়, মানে বিৰিয়ানীতো তোমাৰ ডাঙৰ ডাঙৰে থাকে ন। ডাঙৰ ডাঙৰ ধৰা অ্ অ্ আমি যিমান দূৰত মানে জানো বা খাইছো তেনেহ'লে ধৰা ডাঙৰ পিচ এক পিচ দিয়ে এটা আলু দিয়ে আৰু তুমাৰ ধৰা এটা পনি এনেকে দিয়ে আৰু
হয়, হয়।
অ' তে ডাঙৰ ডাঙৰ পিচ লাগিব এক কেজিত তোমাৰ ধৰা কেই পিচমান ওলাব
এক এক কেজিত তোমাৰ ছয় পিচ মেক্সিমাম ওলাব পাৰে যদি সেই এ মানুহ মানুহৰ পৰিমাণ চাই হয় তুমি দুজন মানুহ আছ তাৰ মানে তোমাৰ আধাকিলো বা সাতশ গ্ৰামেদি হৈ যায়।
অ', সেনেকে আনি কিনে বনাব পাৰি। মেৰিনেট কৰিব লাগে নে মাংস
হয়, হয়, মেৰিনেট কৰিব লাগে ফাৰ্ষ্টতে তুমি মাং মাংখখিনি আনিলা মাংসখিনি আনি আনাৰ পিছত তাক ভালদৰে ধুই পখালি, অ', ধুই পখালি তুমি তাত তে এ দৈ
উম।
মিঠা দৈ নহয় টেঙা দৈ তেতিয়া অ প্লেনটো দিব পাৰা অ অ সেইটো দিব পাৰা হয় হয় সেইটো দৈটো এটা গিলাচত ঘুলি লৈ কিনে সেইটো দিলা। তাতে তোমাৰ দৈও আ, অলপ, মান নেমু টেঙাৰ ৰস, কিয়নো প্লেন দৈ তোত তেঙা নহয় হয় ন তেনেহলে ওলপ তোমাৰ ধৰা দেৰ দুই চামুচ মান নেমুটেঙাৰ ৰস, অকনমান হালধি বুলি অকনমান আ আ, ৰঙা জলকীয়াৰ গুৰি জিৰা নহয়। অলপমান হাৰ এ পতিন নিমখ। এই গোটেইবোৰ মিল মিহলাই আৰু যদি সেই গুৰা গৰম মছলা যে পায়। সেই গুৰাৰ গৰম মছলাটো অলপমান দি, তুমি মেৰিনেট মানে, মাখি ভালদৰে মাংসখিনি দৈৰ লগত মাখিকেনে থৈ দিলা, অ, এনেকে থৈ দিলা। সেইটো, সেই তো সেইটো ওপৰতে ডিপেন কৰে তোমাৰ গোটেই বিৰিয়ানী টো মানে সোৱাদ হবনে অ, বেয়া হ'ব নে, ভাল হ'ব নে, অ, অ, গোটেই খুৱাদটোত। তা সেইটো ওপৰতে, তুমি যদি যিমান বেছি সময়লৈকে থৈছা। সিমানে ভাল, মানে ভাল বেছি আৰু সোৱাদ বহুত ভাল হয়।
অ,
আৰু সেইটো তুমি ফ্ৰিজ, আৰু সেইটো তুমি ফ্ৰিজত থলে আৰু আৰু ভাল
অ, মানে ধৰা এক ঘন্টামান আগতে আমি বস্তুখিনি ৰেডি কৰি মানে তোমাৰ ধৰা, অ, যি ইখিনি কৰিব লাগে আৰু মাংসত মছলা খিনি খানি কেনে সেনেকে এই এক ঘণ্টাৰ আগতে আমি ফ্ৰিজত থৈ দিব পাৰো। তাৰ পিছত, অ, তোমাৰ পানীত ধৰা চাউলখিনি বইল কৰি উঠাই আৰু পিয়াজ খিনি এক্সট্ৰা কে ভাজিব লাগিব ন আমি, আৰু বাচনটোত ধৰা প্ৰথমতে আমি যদি মাং ঘৰতো বনাওঁ মাংসটো বনাই উঠি তাৰে পৰতে আমি চাউল
অ', চা অ', অ', অ', চাউল খিনি দি অলপমান চাউল দিলা তাৰ পিছত ধনিয়া, পুদিনা সেইবিলাক পাতবোৰ দিলা, তাৰপিছত আৰু অলপমান না, পিয়াজৰ ইটো দিল লা, ভাজি থোৱাখিনি দিলা, হয়, হয়, হয়, হয়, আৰু আচলতে বিৰিয়ানী বুলি ক'লে ন, দৈ, ধনিয়া, পুদিনা, এই তিনিটাৰেই গোন্ধৰ মিশ্ৰণ হয়, আচলতে ইয়াতে বিৰিয়ানী কোনোৱে বনাবই নাজানে। একচুৱেলি এক আচ-মানে বিৰিয়ানীটো খাই এ, তোমাৰ এ দক্ষিণ ভাৰতৰ লোকসকলেহে বেছিকে। সিহঁতে ভালদৰে বনাইয়ো, আৰু ভালদৰে এয়ো। ইয়াতেতো ইয়াতে বিৰিয়ানীত নাই দৈ দিয়ে, না ধন ধনিয়া থাকে, না পুদিনা থাকে। মাত্ৰ সেই বিৰিয়ানীৰ কালাৰ মানে তোমাৰ অ', কালাৰ কৰিবৰ কাৰণে যিটো মচলা দিয়ে, সেইটোৱেই। কেশৰৰ এতিয়া জোনে সেই কেশৰ, এনে গোলাপ জলটো দিয়ে, সেইটো সুগন্ধৰ কাৰণে দিয়ে, সু-গোলাপ জলটো, কেশৰটো তোমাৰ এ, কেশৰটো কোনেও নিদিয়ে।
অ'
যিটো দাম এশ টকা হয় সেইটো তোমাৰ এ, এফৰ্ড। কৰিব পৰা সকলোৰে ক্ষমতা নাথা এটো, কেশৰটো নিদিয়ে সেই কেশৰ মানে ওপলত কালাৰ কৰিবৰ কাৰণে অলপমান আ, হালধি গুৰি আ, তিয়াই থৈ পানীত আৰু ৰঙা জলকীয়াৰ গুৰি তিয়াই থৈ সেইটো ওপৰব এনে দি দিয়ে আৰু।
অ মানে তেতিয়া বস্তুটো ধুনীয়া দেখি, কালা মানে ৰং আহিব কাৰণে?
হয়, হয়।
অ', দিয়া ঠিক আছে পিছে মই জানি বৰ ভাল লাগিল। মই কেত মই বনাম বাৰু। বনাই কিনে মই তোমাক কম। ঠিক আছে দিয়া লগ পাম।
আহ, অ ঠিক আছে।